হেল্ল'
নমস্কাৰ
নমস্কাৰ নমস্কাৰ কি কৰি আছ?
এনে ভগি আছিলে পাট
অ', মই ভাতকেইটা খাই বহিছোেই
অ', পে খাবা কলা
খোৱা বোৱা কৰিলো অ তুমি কৰিলা ন নে
কৈ নো কৈ নো
অ',
পিছে খবৰ কেনেকুৱা
খবৰ ঠিকে থাকে আৰু তাকে বোলো গাড়ী এখন ভালে ভালে
উ চলি আছো আৰু
অ',
উম কোৱাচোন বাৰু
এ তোমাৰ কথা এটা কবলৈ আছিলে
উম কোৱাচোন
এই তোমাৰ এইটো জিলাটোত যে
অহ
মানে হেৰি এ ভাঙা পাম নেকি
এন ত পাবা পাবা পাবা
ত ন
উম মানে আজিকালি কি হয়। প্ৰায়ভাগ মানুহৰ ইমান এটা মানে চখটো থাকে ন যে এনেকুৱা এখন গাড়ী মোৰ কেইদিনমান চলাব পৰা হয়। কিছুমানৰ মানুহৰ অসুবিধাও থাকিব পাৰে পইচাৰ সেইকাৰণে আমাৰ এটা জিলাৰ ফুল হাউচ যে এইটো ৰেন্টৰ কাৰণে
অ', কি কি তাত কি কি গাই প
থাৰ আছে। তোমাৰ ভওনা আছে। এলেণ্টা আছে। কপিঅ' এন আছে। স্কপিঅ ইলেভেন আছে। চুইফ্ট আছে। ডিজাৰ আছে। চলেৰি পছে।
অ',
চব পাবা বোলেৰো আছে।
অ সে আ মানে চব গাড়ী বিলাক প্ৰাইচ বিলাক বেলেগ বেলেগ ন
বোলেগ
বেলেগ বেলেগ
উম',
এনেই হেৰি বাৰণাখন কিমান মানলৈ আহিবা
মখনন কেইদিন কাৰণ লাগে।
তোমাৰ মই তোমাৰটো মেঘালয় যাম গাড়ীখন লৈ মেঘালয় তোমাৰ তিনিদিন মমান লাগিব ন তিনিদিন মানৰ কাৰণে
তিনিদিনা তুমি টকা ছহেজাৰ দিলে।
টকা ছয় হেজাৰ ন
উম, কিবা এহেজাৰ টকা এটা কমাই দিবা বাৰু পাঁচ হাজাৰ দিবা।
অ', অ', ঠিক আছে।
উম, আৰু মানে আমাৰ যোনটো অ, কোৱাচোন বাৰু।
এ মো-মোৰ মানে লগৰ এটাও আছিলে।
অ'।
লগৰ-লগৰ কেইটামান আছিলে সিহঁতকো মানে গাড়ী লাগিছিলে।
অ', পিছে লাইচেন্ঞ্চ লাগিব।
লাইচেন্ঞ্চ আছে বাৰু তেখেতৰ।
হ'ব হ'ব।
অ'।
কি কি লাগিছিল বা গাড়ী?
গাড়ী তোমাৰ এটাক লাগিছিল তোমাৰ থাৰ এখন
অহ,
এটাক লাগিছিল তোমাৰ স্কেন
অহ,
আৰু ফচনে আছে নাই? অ ফৰচোনা এ ফৰচনে এখন লাগিছিল তাৰপিছত অ', আৰু এটা হেৰি লাগিছিলে এ ইন'ভা
অ', পাই যাবা পাই যাবা
পাই জাম ন?
উম ইন'ভাখনন হ'ল তোমাৰ এখন বুঢ়া
অ',
এখন ষ্টাৰ্ট খুনিচনে নাই গাই গলে মানে চাউণ্ড ত গমে পাই যায়।
আহ,
মানে, তৰি টাইম দিনটো একদম মানে ভাল আৰু মানে পিকাৰত-চিকাৰত স্পীন বঢ়িয়া আৰু।
অ', মানে তোমাৰ সেইটোতো অ'।
উম,
তাত তাক তাকে বোলো হেৰি, এবাৰ এখন ভাওনাখন নিওঁ তাৰপিছত টাটা পাঞ্চখন যে
অ',
এখন আছে নাই?
আছে আছে চব পাবা ষ্টক।
অ', সেইখনো এপাক নিব লাগিব।
উম,
মানে, ত এনেক ছেকেণ্ড হেণ্ড গাড়ী এনে কিন লবলৈ মানে মন যায় পইচা পাতিও অকমান অসুবিধা
সেইটোয়ে পইচাৰ অলপ অসুবিধা হয়তটো তাতে অকমান দুদিন তিনিমান চলাই চখো টো পুৰ কৰি ল'ব পাৰি ন বোলে যেতিয়া পইচা হৈছে তেতিয়া গাড়ীখন
কেনিলিলে হ'ল অ',
পিছে ব্যৱসায়টো মানে প্ৰথম অলপ লোকচান হৈ আছিলে এতিয়া মানে তোমাৰ ভালেই মানে লাভ হৈছে এতিয়া।
অ',
গাড়ী তোমাৰ থাকেই ৰেগুলাৰ নিয়েই কাষ্টমাৰে গ্ৰাহকে।
আহ এতিয়া জুলাই বন্ধ হৈছে নহয়।
অ', পিছে সেই অনুযায়ী মানে এতিয়া মই ইনভেষ্টমেণ্ট কৰি মানে বেছিকা ৰাখিছো এতিয়া। প্ৰায়ভাগ মানুহে চবৰে গাড়ী বিলাকৰ সপোন আৰু চখতো বেলেগতটো। আৰু কমফৰ্টটো বেলেগ গাড়ী বিলাকৰ।
সেইটটো অ'।
উম। আৰু চব ব্ৰেণ্ডনিউ গাড়ী আৰু মানে এনেকুৱা এক্সিডেণ্টেল গাড়ী নাই একদম চব টপ টপ মনে ছাইনিং। চব মানে বঢ়িয়া কবা আৰু গ কমপ্লেইন মানে একো কৰিবলৈ নায়ে আৰু মানে।
অ' উম। অ', অ', ঠিক আছে বাৰু এইটো শুনাচোন হেৰি মানে মই মানে পিছলৈ এখন গাড়ী কিনিম বাৰু তে ত আৰু এক বছৰ মানৰ পিছত। এনেই তোমালোকৰ পৰাতো গাড়ী কিনিব নোৱাৰি।
গাড়ী আমাৰ আছে দিলাৰ বাৰু।
চিনাকি আছে নেকি?
এইটো মোৰে ।
অ'।
অ'।
ইয়াত দুটা ব্যৱসায় একেলগে কৰি আছো।
হ। তাত মানে মোৰ হে তেতিয়াাকৈ স্কৰ মোৰ নেটৱৰ্কতটো বেয়া নেকি অকমান।
অ', অ', ‍অকমান নেটৱৰ্ক পোৱা না নেটৱৰ্ক পোৱা জাগালে আহি পাইছে মানে মাতো তোমাৰ স্পিকাৰত কোৱা যেন লাগি
আহ'হেল্ল'।
অ' এতিয়া ঠিক
শুনা পাইছা অ' এই মানে মই তেতিয়া মানে মোক স্কৰপিও খন লাগিব।
অ'।
স্কৰপিঅ এছ ইলেভেনখন যে।
অ' পিছে তোমাৰ এখন প্ৰিয় গাড়ী নেকি?
সেইখন প্ৰিয় অ'। ব্লেকখন ব্লেকখন বেছি ভাল লাগে।
নতুন কিনিবা নে ছেকেণ্ড হেণ্ড ল'বা?
ছেকেণ্ড হেন্ডে ল'ব লাগিব। পইচা পাতি নাই।
উম, পিছে কেছত ল'বা নে ই এম আইত?
তোমাৰ কেইটামান এ, মানে ই এম আইতে ল'ব লাগিব। পই- পইচা বেছি নাই ন'কেইটামানে আছে।
অ' পিছে আছে আমাৰত ভালে খিনি ষ্টক কণ্ডিশনো ভাল।
অহ।
ব্লেক কালাৰহে লাগে ন' উম। পাই যাবা।
ত মোক অকণ মডিফিকেচন চডিফিকেচন দিয়া।
উম। হৈ যাব লেগখনত আৰু কি আৰু ভালেই লাগে চব তোমাৰ আফটাৰ মাৰ্কেট যোনখিনি এল ই ডি হেৰি বিলাক দিছে লাইটবিলাক সেয়া চেঞ্জ কৰি দিলেই হ'ল।
অ'।
উম।
তাকে এনে তুমি-তুমি কি গাইললা?
এখন প্ৰিয় গাড়ী হ'ল সেইখন মোৰ ভাঙা।
অ।
সেইখন মানে তোমাৰ আমাৰ এক পিচ বনাই থোৱা আছে, সেইখন এখন আছে,
অ।
আৰু আৰ ওৱান ফাইভৰ খন আছে আৰু দমিনাৰ ফৰ হানদ্ৰেদ এখন আছে।
অ মোৰ দমিদাৰখন ভালে লাগে বাৰু
উম। এ ধুনীয়া বাইক আৰু। অ, উম। আৰ ওৱান ফাইভ খন তোমাৰ মাইলেজৰ কাৰণে এখন লৈ থৈছো আৰু দমীনা ফ এইখন লৈছো এইখন টুৰিঙৰ কাৰণে।
ক'ৰবালৈ যোৱা নাই ৰাইট-চাইড?
যাম আৰু, এজন মানে বন্ধু এজন চাই আছো মানে বিশ্বাসী বন্ধু এজন লাগে মানে। যে মই এটা ব্যৱসায় এৰি দিব পৰা তাৰ ওপৰত নিশ্চিন্ত ভাৱে যাবলে। সেইটো মই তেনেকুৱা, তুমি কিবা বাৰু কিবা ব্যৱসায় কৰি আছা নে কিবা কাম কৰি আছা?
তাকে মানে মই কাই-কোম্পনীটো কৰি আছো। তাত তোমাৰ মোক এ দি আছে পোন্ধৰ হোজাৰকৈ।
অ পিছে তুমি ইয়াত কৰিব পাৰিবা নেকি?
এনেকুৱা ইমান ভালদৰে নাজানো নহয় বাৰু গাডীৰ বিষয়ে ইমান।
মই শিকাই দিম বাৰু।
অ গাই দিলে ভালে আছে বাৰু।
ইয়াত তুমি ফিফটি কে পাই যাবা দমহা।
ফিফটিকৈ, আহ। য়া অ ত-কেতিয়াৰ পৰা যাব লাগিব ন?
তুমি দুদিন-তিনদিন মান শিকাই দিম
আহ।
কামত লাগি যাব আৰু, পিছে আমি কাম এটা কৰো বন্ধুৱে এ মোৰ ভাৰনাখন লৈ লও লৈ মেলি পাহাৰৰ পৰা এদিন দুদিন-দুপ-দুদিন মান ঘূৰি আহো। পিছে মই তোমাক যাওঁতে কামটো অলপ শিকাই শিকাই যাম। আহা বছৰ‌ পিছত তুমি জইন কৰি ল'বা আৰু।
অ ঠিকে আছে।
উম।
ইয়া। সুধিব মানে হে তাকে আৰু মই ভাবিছো, এই তোমাৰ কামটো যদি পাও
আহ
তেতিয়া হ'লে মইও ধৰ কিবা বিজনেচ-চিজনেছ এতাকে কৰিম।
অ পিছে তুমি এইটো শিকিলোৱা, শিকিলোৱাৰ পিছত তুমি নিজকেও কৰিব পাৰিবা।
অ এনে গাড়ী বিজনেছ তোমাৰ কৰিলে ধৰ ধুনাকৈ চাইকেল-তাইকেল চাইকেল দোকান দিম।
আহ।
চাইকেলটো বোলে
অ চাইকেলো দিব পাৰ। এতিয়া পেট্ৰলৰ যিহে দাম ভাবিছে প্ৰায়ভাগ মানুহে এতিয়া চাইকেল চলাবও দিছে। দামী দামী চাইকেল আনিব লাগিব, কিছুমান তোমাৰ গিয়াৰ থকা বেটাৰী চলে। তাৰপিছত কিছুমান মাউন্টেইন বাইক। কিছুমান এনেকুৱা চে চেকাটো যে সৰু
অ', হেৰি অ সেইখনখন হেৰি গ স মানে ৰেচিং চাইকেলতে
আহ',
আৰু
মানে তায়াৰটো যিমান সৰু সৰু বা স্পীডটো কিমান বেছি যাব আৰু দগধা নহয় উম
হ
পিছে কেতিয়া মানৰ পৰা কৰিম বুলি ভাব পিছা
তেতিয়া মানে মে তোমাৰেক্স ইয় মানে প্ৰায় হ'ব চাগৰ
উম পিছে কেইটামান পইচা গ কাই লোৱা ন অ', আৰু কিবা সহায় লাগিলেও কবা
অ', সহায় মানে টকা কেইটাামানে ধাৰ লাগিছিলে।
কি
অ', টকা কেইট মানে ধ ভাৰ লাগিছে।
হ'ব কিমান মান লাগে বা
তোমাৰ মানে মানে তোমাৰ দুই মান লাগিছিলে।
অ হ'ব বাৰু
মানে এইটো ব্যৱসায়টো আৰম্ভ কৰিব নেকি
অ', ব্যৱসায়টো আৰম্ভ কৰিবাগ
অ', হ'ব আমি পাহাৰৰ পৰা ঘূৰি মেলি আহি লওঁ। তাৰপিছত আৰম্ভ কৰি দিবা ন? তেনেহলে মোক এজন বন্ধু বিশ্বাসী বন্ধু এজন চাই দিবা। তুমি যদি নিজে ব্যৱসায়টো কৰা। সেইটো ভালেই কথা বাৰু, মোক এজন মানে লাগে। বিশ্বাসী এ মানুহ এজন।
বিশ্বাসী তেনেকুৱা, মোৰ বাৰুতে ভাল বিশ্বাসী ল'ৰা এজন আছে। তাকে,
অ',
তাক এবাৰ কৈ চাব পাৰা। মানে তোমাক তুমি এদিন তাক পৰীক্ষা কৰি চাবা।
অ',
সিহঁতৰ ভাত তা দিয়া।
উম' সি কাম ভাল কৰিলে পইচাও ভালেই পাব বাৰু দৰমহা।
না না ভালে কাম কৰে সি,
সেই মানহটোক বিশ্বাসী হলেই হ'ল। আৰু তাক, পুৰা ভালকে বিশ্বাস কৰিব পাৰি। আৰু উম'
অক ধৰ কেতিয়াবা ধৰক এ মানে এৰি থৈ এই মানে তাক এৰি পিনে আমি কোবালৈ উঠো ক'ৰবালৈ যাব পাৰিলো হয়। হয় নহয়?
তাকে মানে তাৰ ওপৰত চব নিৰ্ভৰ কৰি পেলাই। আমি ভালকে যাব পৰা।
অহ',
পিছে পাহাৰ যে যাবা আমি দুটাই যাবা নে আৰু কোনোবা
যাব মানে চাৰি পাঁচটা মান পোৱালি গ'লে ভাল লাগিব। মানে ল'ৰা,
অ', চাৰিটা যাব পাৰিম আমি, ভান এখনত ইমান জাগাও নধৰেটো। পাঁচটাহে? চাৰিটা যাম ভালকে যাম আৰু লেপাহ লেপিকে নাযাওঁ আৰু
নাযাওঁ আৰু আহল- বহলকৈ,
উম'
দিয়া মই এটা মিলাম, তুমি এটা মিলাবা ন?
তুমি দুই অ', আমি দুটা হৈ আছোঁ। তুমি এটা মিলাবা, মই এটা মিলাম হৈ যাব।
অ',
তেনে ঠিক আছে হ'ব দিয়া ন?
অ ঠিকে আছে হ'ব দিয়া। শুই থাকা অ',